হেল্ল'। হেল্ল'।
হেল্ল' মোৰ মাতটো আহিছে নে? হেল্ল'।
অঁ', -হেল্ল'।
অঁ', -অঁ', -মাতটো আহিছে তোমাৰ, মোৰ আহিছে?
অঁ', -তোমাৰ মাতটো অহা নাছিলে।
অ', -অ', আচ্ছা'। এতিয়া আহিছে?
অঁ', -আহিছে-আহিছে।
কি কৰি আছা?
মই এনেই অকণমান আমাৰফালে বৰষুণ দিছে মানে মই বৰষুণ- বৰষুণ দিলে কবিতা লিখি বহুত ভাল পাওঁ সেইকাৰণে এনেই- কাগজ-কলম ওলাই লৈ বহি আছিলোঁ আৰু।
মইতো জানাই মই- সুৰ দিব ভাল পাওঁ, তুমি যদি- কবিতাটো লিখি দিয়া মইটো শুই দি দিম হ'ব।
তোমাৰ মাতটো আহা নাই ভালকৈ।
হেল্ল'।
অঁ', -অঁ', এতিয়া আহিছে।
অঁ', মই-মই কৈ আছিলো যে যদি তুমি- কবিতাটো লিখা মই তেতিয়া সুৰ দিব পাৰিম, যিহেতু মোৰ- জানাই মই সুৰ দিব ভাল পাওঁ, হ'ব নে।
মই মানে কি জানা নহয় আগতেও সৰু থাকোতেও- তোমালোকৰ লগত পঢ়োঁতে যে ইমান কবিতা লিখিলোঁ। সেই কবিতা লিখা অভ্যাসটো এতিয়াও মানে যোৱাই নাই, বৰষুণ- বৰষুণ দিলে মোৰ মানে
সেইটো আকৌ কি যাব কোৱাচোন তুমি সেইটোতো তোমাৰ মানে মনৰ কথাটো ন'। তুমি লিখি আছা। সেইটো মানে বহুত নেচাৰেল হয় বস্তুটো তো। ত' সেইটো আৰু ভাল আৰু। এটা মানে কি কম এটা হেবিট হয়, মানে ভাল হেবিট হয়। আমি সেইটো কি কও, হেল্ল'। হেল্ল'। হেল্ল'।